হয়।
হয়, মানে কি কৰি আছে এতিয়া?
বৰ্তমান মই অলপ খানা বনাব লৈছোঁ মানে, ভাত পানী
হয়- হয়, ৰাতিপুৱাৰ জলপান আৰু মই লগতে মইয়ো হয়, মই এইমাত্ৰ কথা পাতি আছিলোঁ। তাৰ পৰা মানে এটা কথা মনত পৰিল মানে। আপুনিতো ব্যস্তই আছে বাৰু, তাৰ মাজতে দুই মিনিট সময় দিব নেকি অলপ।
হয়- হয় ঠিক আছে।
হয়, মানে আপুনি মানে কিবা ভ্ৰমণৰ কথা চিন্তা কৰিছে নেকি? এইবাৰ গৰম খুব পৰিছে ক'ত ভ্ৰমণ যোৱাৰ কথা।
হয়, মই কৰিছোঁ বাৰু। মই প্লান কৰি আছোঁ। চিন্তা কৰিছো আৰু এতিয়া হয় পৰিকল্পনা কৰি আছোঁ। এতিয়াতো- এতিয়াতো জুলাই মাহ হয় নহয় জানো, এতিয়া বন্ধ দিনো আহি আছে। অ, হৈ গ'লো, বন্ধ দিন বা আমাৰ গৰম বন্ধ যোনটো দিয়ে। গৰম বন্ধ এতিয়া ত, সময়ই এতিয়া এইটোৱে হলেও ঠাণ্ডা জাগাত বা ঠাণ্ডা ঠাইয়ত মই ভ্ৰমণ কৰাৰ অলপ চিন্তাধাৰা কৰি আছোঁ
হয় মানে ভ্ৰমণ বোলা বস্ স্তুটো আমাৰ এনে মানে আমি যেতিয়া সৰু কালত স্কুলত গৈছিলো তেতিয়া আমাৰ গৰম বন্ধ দিছিল তে তিয়া আমি কিছুমান শিক্ষামূলক ভ্ৰমণত গৈছিলোঁ লগতে আমাৰ কিছুমান অন্য কিছুমান পৰিয়ালৰ লগত ভ্ৰমণত গৈছিলোঁ ওচৰতে চিৰিয়াখানা হওক কলাক্ষেত্ৰত ভ্ৰমণ কৰিব গৈছিলোঁ। তাৰ পৰা আমি বহুত নতুন অভিজ্ঞতা শিকিবলৈ পাইছিলো লগতে আমি আমাৰ কেতিয়াবা কেতিয়াবা আমি মামাহঁতৰ ঘৰতো ভ্ৰমণ কৰিবলৈ গৈছিলোঁ দহ দিন, পোন্ধৰ দিনৰ কাৰণে ত' সেই ভ্ৰমণ বোলা বস্তুটো আমাৰ সৰু কালত এই বস্তুটোৰ পৰা অহা যেন দেখা যায় হয় নে নহয়?
হয় হয় থিকে
অ লগতে আৰু আমি ভ্ৰমণৰ যদি ইতিবাচক বস্তু আমি চাব যাওঁতেন আমাৰ মানসিক শান্তি এটা পাওঁ হয় নে আৰু ন নতুন জাগা এটাৰ বিষয়ে আমি জানিব পাৰো নতুন কনচেপ্টৰ বিষয়ে হয় আৰু নানা হয় হয় আৰু ন নতুন সংস্কৃতি বা ভাষা বা নতুন কিবা অভিজ্ঞতা সেই লাভ কৰোঁ আৰু ভ্ৰমণৰ পৰা লগতে ভ্ৰমণ কৰিলে সেই আৰু মানসিক শান্তিটো পায় অ আপুনি এতিয়ালৈকে ক'ত ক'ত ভ্ৰমণ কৰিলে ডাঙৰীয়া?
হয় মই এইটো পুৰা ক'ব গ'লে মই অসমৰ মই বৰাক ভেলী যোনটো আমি বৰাক উপত্যকা বুলি কওঁ চুুৰমাহ উপত্যকা সেইটো জাগা যোৱা নাই মই, বাকী মই সৱ জিলাত মই ঘূৰিলো অসমৰ।
আপুনি মানে অসমৰ উজনি, মধ্য অসমৰ, নামনি মানে গৈছে আৰু হয়নে?
অ' গোটেই গৈছুঙ খালি মই বৰাক যোনটো বৰাক উপত্যকা এই তিনিটা জিলা সমূহ মই আজিলৈকে যো গৈ পোৱা নাই, হয় হয় হয়। হয় সেইবিলাক মই তিনিটা জিলাত মাথু মোৰ খাৰ আছে আৰু যাবলে। ত' মই নিয়াৰ ফিউচাৰত বা মোৰ অ পিছত মই প্লান কৰি আচুং বা মই চিন্তাধাৰা কৰি আচুং মই যাবলৈ কাৰণে ফুৰিবলৈ।
হয় হয়, আপোনাৰ এতিয়ালৈকে যদি আপুনি অ'অ আপুনি দ্বিতীয় বা প্ৰথম যোনটো অপোনাৰ অতিকৈ ধুনীয়া মনোৰমা সেই অভিজ্ঞতা আছিল আপুনি আমক অলপ শ্বেয়াৰ কৰক।
হয় ঠিক আছে তেতিয়া হ'লে মই মোৰ নিজৰ প্ৰথম মানে প্ৰাকৃতিক সৌন্দৰ্যময় উপভোগ কৰা জেগাটো হ'ল মই মেঘালয়ত গৈছিলুং প্ৰথমবাৰৰ কাৰণে, মেঘালয়ত গৈ মই চেৰাপুঞ্জী এইবিলাক। চহৰা সেইবিলাক জেগাত মই গৈ কিনি বহুত মানে মনোৰম দৃশ্য মই উপভোগ কৰিছোঁ বহুত ধুনীয়া। ত' তাতে গৈ ইমান বঢ়িয়া, ইমান ধুনীয়া ধুনীয়া তাতে মানে ৱাটাৰফলছ আছে।
মানে আপুনি সেউজীয়া পাহাৰ লগতে নিজৰা এইবোৰো মানে দৃশ্য উপভোগ কৰিছে তাতে হয় নে?
হয় হয় তাতে কৰিছো এনেকা ত' এই। তাতেই গা চাও ধুই আহিছো আৰু গা চা ধুই কিনি ভালকৈ মানে নিজৰ আ নিজৰ মনোৰঞ্জনটো ল'লোঁ আমি তাতে। ত এইবিলাকেই ধুনীয়া আৰু ৰাস্তা হয় হয় ত' তাতে কুৱলী পৰি থাকে। নিয়ৰ, কুঁৱলী এইবিলাক দেখা পাই থাকো এইটো এইবিলাক উপভোগ কৰি কিনি বহুত ফূৰ্তি কৰিছো আৰু এইটো টাইম সময়ত।
হয় হয়।
সেইটোৱে আৰু মই আকৌ পাহাৰ আ বুলি ক'লে আমাৰ ওচৰতে লাগি থকা- এটা আৰু ৰাজ্য আছে অৰুণাচল প্ৰদেশ বুলি, তাতো মই গৈছো, হয়। তাতে মই চেলাপাছলৈকে গৈছো। চেলাপাছত- আপুনিটো গম পাই চাগে! চেলা পাছতো বৰফ, বৰফ থাকে তাত বৰফ পৰি থাকে। হয়, আৰু- হয়, এইটো বহুত ওখ জেগা হয়। ত' তাতে মানে- আমাৰ যোনটো আমি ভৈয়ামৰ বাসিন্দা যিটো- আমাৰ মানে আ তাতে হাই এল্টিটিউড যোনটো- অঁ, আমাৰ ওখ জাগাত গ'লে আমাৰ অলপ উশাহ কাৰণে অলপ প্ৰব্লেম হৈ যায় মানে অলপ। হয়্ ত' সেইকাৰণে যোনবিলাক মানে অলপ উশাহত যদি অলপ- অঁ, কষ্ট পায় উশাহ ল'বৰ কাৰণে, মই ভাবো- কি? সিহঁতে আগতে অলপ তৈয়াৰী হৈ যাব লাগে। যেনেকৈ অক্সিজেন- চিলিণ্ডাৰ সৰু এইবিলাক লৈ যাব লাগে আৰু অলপ। ত' তাতে বহুত ওখ ন জেগাটো। ত বৰফ পৰা জেগা মানেহটো ওখ জগাই হয় আৰু গছ -গছনি বহুত কম তাতে। ত গছ -গছনি বহুত- কম কাৰণে মানে সেইটো অলপ উশাহ ল'বলৈ অলপ অসুবিধা হয় তাতে। ত' এইবিলাক আমি উপভোগ কৰিলো আহ বহুত ধুনীয়া জাগা চেলা পাছ আৰু তাৰ ওপৰতো মই গৈছোঁ।
আপোনালোকে বাইকত গৈছিলেনে মানে মা কেনেকে গৈছিলে আপোনালোকে?
বাইকত গৈছিলো বাইক দি। আহ, বহুত ভাল লাগে বাইক দি গ'লে, বহুত ভাল লাগে।
মানে নতুন নতুন দৃশ্য দেখি থাকিব প- পোৱা যায় আৰু আপুনি তাতে সিপিনে- যাওঁতে মানে আপেলৰ গছ এইবোৰ দেখিছিল নেকি?
আপেলৰ গছতো মই ইয়াত দেখিছো চেৰেগাঁওত দেখিছো, এ চেৰেগাঁওত বাগান আছে তাত। হয়, চাইগাঁৱত মানে আমি গৈ উপভোগো কৰি আহিলো আপেলৰ বাগানটো। তাতে একচুৱেলি তাতো টিকেট লোৱা যায় বাগানতো চাবলৈ কাৰণেও আপোনাৰ। কিন্তু আপুনি তাত- খাব নোৱাৰে। আহ- আমাৰ আমি যোৱা টাইমতটো কমে আছিলে পঞ্চাশ টকা লৈছিলে, এতিয়াতো এতিয়া বাঢ়িছে। নেকি গম নাপাওঁ।
হয়, হয়।
তো আমি গলোঁ, গৈ কিনি চেৰেগাঁওত এক ৰাতি থাকিছো ডাইৰেক্ট- পৰা লৈ। আমাৰ যোনটো টিম আমি ছয়জন আছিলোঁ। তিনিটা বাইক মানে ছয়জনত বাইক দি গৈছোঁ। তাৰপিছত আৰু যদি বৰফ- পৰা জাগাত যাব লাগে ন তেতিয়া মানে আ পিছলি যায় বাইকটো- চাকাটো অহ পিচলি থাকে। সেইকাৰণে অলপ ৰছীবিলাক লৈ যাব লাগে, ৰছী বান্ধি চলালে- অলপ সুবিধা হয় আৰু ভাল ফুৰিবলৈ কাৰণে বা- চলাবৰ কাৰণে নহ'লে পৰি যায়। তাতে তো' আমি চেলা পাছৰ পৰা তলত নামি গৈ- গৈ -গৈ পিনি- টাৱাং পালো, টাৱাংৰ পৰা আকৌ ওপৰত আমি কিবাত গৈছোঁ চাংষ্টাৰ লেক বুলি কয়।
হয়, হয়। আপুনি, মই টাৱাঙত এটা কথা কওঁ আপুনি টাৱাঙত যিটো আমাৰ- পৃথিৱীৰ মানে এছিয়াৰ দ্বিতীয় আটাইতকৈ ডাঙৰ মনেশ্ৰী এটা আছে, সেইটো আপুনি এ- দেখিছে নেকি? হয়, হয়।
বুদ্ধিষ্ট মনস্ত্ৰীটো, মই গৈছো তাতে। অহ, হয় গ'ল্ডেন গল্ডেন কালাৰৰ হয়।
গ'ল্ডেন কালাৰৰ হয়, সোণালী কালাৰ। হয়, হয়, হয়, হয়, অঁহ। অহ অহ আৰু তাৰপিছত আপুনি কি ক'লে চান হয় হয় ছান লেক যে ক'লে কি ক'লে তাতে
চাংস্তাৰলেক অ যোনটো মাধুৰী লেক বুলি কয় অহ মাধুৰীলেকে চাংস্তাৰলেক হয় একে নামটো অহ সেইটোত টো আমি এ যোৱা টাইমতটো এইটো ফ্ৰজেন নাছিলে যোনটো লেক টো পানীটো চব বৰফ হৈ আছিলে কিন্তু তাতে অলপ অহ অলপহ ভয় লাগো হ'ব লগা আৰু তাতে মানে অসুবিধা অলপ মানে খোজ কঢ়িবলৈ কাৰণে হয় ভয়ানক যদি বৰফ টো ভাঙি যায় তলত পানীত পৰি গলে মানে দিগদাৰ আছে আৰু তো' সেইকাৰণে তাতে অ হয় তাতে মানে আমাৰ ভাৰতীয় যোনটো ভাৰতৰ আৰ্মিবিলাক সেনা জোৱানবিলাক থাকে থাকে তাতে সব টাইমতে ত চাই থাকে বত মই মাৰ মাৰ্চত গৈছিলো মাৰ্চ মাহত
মাৰ্চ মাহত গৈছ
হয় মাৰ্চ মাহতো বহুত ঠাণ্ডা থাকে তাতে
অহ তাতে আপুনি যেতিয়া ভ্ৰমণ কৰিব গৈছিল মানে আমাৰ এই তাতো তুই আমাৰ অসমতকে ব তোল অসমৰ তুলনাত বহুত ঠাণ্ডা পৰিৱেশ ত আপোনাৰ কিবা অ তাৰে অ অন্য কাপোৰ কিনিব লগা হৈছিল নেকি
অন্য কাপোৰ আমি আমি তাতে কিনিব লগা হোৱা নাই আমি ইয়াৰ পৰাই লৈ গৈছোঁ মানে ঠাণ্ডা কাপোৰ জেকেট বিলাক আমি যোন
আমাৰ ৰেইন কোট নিচিনা আমি বাইকত চলোৱা ত এইটো লগালে মানে নালাগে আৰু বেলেগ কাপোৰ পিন্ধিবলৈ কাৰণে তলত অলপ গৰম কাপোৰ থাক। কিও লাগে। আৰু বেছিভাগ আপোনাৰ জোতাবিলাক আ ৱাটাৰপ্ৰুফ হ'লে ভাল যোনটো।
হয়, হয় আৰু এটা কথা হ'ল এতিয়া আপুনি এ মানে এতিয়া ভৱিষ্যতে মানে কিবা অন ভাৰতৰ অন কোনো ৰাজ্য বা ভাৰতৰ বাহিৰৰ অন কোনো বিদেশ শত যোৱাৰ কিয় পৰিকল্পনা আছে নেকি আপোনা
এনেকুৱা পৰিকল্পনাটো বহুত বনাই থোৱা আছে। এতিয়া সময় মিলিলে বা টকা পইচাৰ কথা থাকে। টকা পইচা মিলিলে বা সময় মিলিলে যাব পাৰি। কিন্তু মই
হয়, হয়।
মোৰো এটা ইচ্ছা আছে। কি মই ইণ্ডোনেছিয়া যোৱাৰ বহুত মন আছে ইচ্ছা
হয়, হয়, আপোনাৰ‌‌ এ‌ দক।
উহঁ, হয়, হয় দক্ষিণ পূব এছিয়াত হয়। ত ইণ্ডোনেছিয়াৰ যোনটো তাতে এটা আইলেণ্ড এটা আছে ন বালি বুলি। অ হয় তাতে, তাতে যাব কাৰণে বহুত আছে। এনেইতো ভিডিঅ' চিডিঅ'ত চাই থাকোঁ। ইউটিউবিলাকত কেনেকুৱা তাতে ভ্ৰমন হয়। এনেকা ঘূৰি ফুৰে। তাতে সেইবিলাক
এটা মানে এটা আইডিয়া পাইছো মানে আপুনি লাৱচ পালেও যাব পাৰে আৰু ইণ্ডোনেছিয়াৰ ওচৰতে হয়, লাৱচ। অ সেইখন দেশখন অলপ সস্তীয়া অ অঁ হয়। অলপ সস্তীয়া বুলিও শুনিছো মই ইণ্ডিয়াৰ তুলনাত। হয় ত' তাতে আপুনি ক এ ভ্ৰমণ কৰি উপভোগ কৰিব পাৰে। হয় লগতে আপোনাৰ এনেকুৱা ইচ্ছা যাই নেকি কেদাৰনাথ বা হিমাচল প্ৰদেশৰ ফালে অলমান। যাওঁ ভ্ৰমণ কৰিব এনেকুৱা আছে নেকি ইচ্ছা।
উম আপোনাৰ মোৰতো ইচ্ছা আছে বাৰু যোৱা মানালী বা চিমলা এইবিলাক জাগা ইচ্ছা যাবলে আৰু তাত কৈ মই বেছি ম‌ই কেদাৰনাথ যোৱাৰ বহুত ইচ্ছা আছে। এনেইও যাম কেতিয়াবা যাম আৰু। সময় বা টকা পইচা এনেকা মিলিলে কেদাৰনাথ ভ্ৰমণ কৰিম বুলি মোৰ বহুত ইচ্ছা আছে। কেদাৰনাথ যাবলৈতো বহুত কষ্টও হয় বোলে। বহুত। কিলোমিটাৰ বোলে খোজকাঢ়ি যাব লাগে। অমাৰ।
অ পোন্ধৰ নে বিশ কিলোমিটাৰ মান খোজকাঢ়ি যাব লাগে হয়, হয়। তাৰে মাজত। বাৰু আপুনি এ কিছুমান অন্যতম বিকল্পও আছে বাৰু কিছুমান মানুহে এনেকও। ইমানতে কিবা দেখিছোঁ আমি মানে মভিখনতে দেখিছোঁ।
হয়, হয় সেইবিলাকে আপুনি এনেকা। ক'তবা গৈছে নেকি ৰ ভাল এনেকা ফুৰিবলৈ জগা।
মই আপোনাৰ মেঘালয় গৈছোঁ, নাগালেণ্ড গৈছোঁ বাৰু, আৰু যোৱা বৰ্ষত মই কলিকতা গৈছিলোঁ।
হয়।
অঁ তাতেওঁ মানে উপভোগ কৰিছোঁ। এতিয়া মউ আপোনাৰ পৰা অৰুণাচল যাবৰ মন এটা জাগৃত হৈছে ইচ্ছা।
হয়, হয় এ অৰুণাচল যাব আপুনিও বহুত ধুনীয়া জাগা।
হয়, হয় মানে অৰুণাচলটো মই বৰ ইচ্ছা কৰি আছো যদিও মানে কিবা এটা কাৰণে যাব পৰা নাই। কিন্তু আপোনাৰ পৰা মানে যাব মন গৈছে আৰু আজি।
অ অৰুণাচল গ'লে আপুনি এইফালে যদি গুৱাহাটীৰ পৰা যায় তেতিয়া আপুনি তেছপুৰ‌ হৈ যাব নালাগে। এ এই ওদালগুৰি জিলা হৈ।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
আপুনি এম ভৈ ভৈৰৱকুণ্ড হৈ কিনি বালিমু কালাকটাং হৈ চেৰগাঁও হৈ যাব পাৰি চেৰগাঁও ৰ্ৰূপ। বাহ তাৰপিছত আপুনি বমডিলা পাব। হয়, হয়, হয় একে একে ৰাছ হয় আপোনাৰ ৰূপাৰ কানেক্ট হৈ যায় মানে অ
হয়, হয়।
ৰূপাডি ফালে তেছপুৰৰ পৰা আহিলে, ভালুকপুং হৈ আহা আৰু আপোনাৰ। এইফালে ভৈৰৱকুণ্ড কালাকটাং হৈ যোৱা, ৰাস্তা তাতে মানে লগ লাগি যায় ৰুপাত।
অউ অ হয় হয় আৰু আজি কিছুমান অন্য সহায়ক যেনেকে গুগল মেপ‌? সেনেকুৱাৰ সহায় লৈ যাব পাৰি আৰু
হয় যাব পাৰি নিশ্চয় হয় নিশ্চয় আপুনি যেতিয়া গ গ'লে মানে আপুনি আ ডিৰাং পাব। বনধিয়াৰ পিছত ডিৰাঙৰ পিছত আপুনি। এনেকে চেলাপাছ পাব চেলাপাছটো ওপৰ জেগা হয় তাৰপা। আকৌ আপুনি তলত নামি গ'লে বহুত দূৰ যাব লাগে অ। আপুনি টাৱাং পাই যাব সেনেকা ঠিক আছে তেতিয়াহ'লে আমাৰ সময়টো হৈ গৈছে। হ'ব দে হয় হয় ঠিক আছে ধন্যবাদ থাকিল উ
ঠিক আছে দাদা।
হয়,